হেল্ল'
আহ কি কৰিছ
আহ
কি কৰিৈছ কি কৰিৈছ
এনেই শুই আছো তই
মই ওলাই আহিছো অকমান
অ ভাত খালি নাই
খালো খালি নে
ভাত খালো স্কুললৈ গৈছিলো কাম এটা আছিলে তাৰাপা এই প্ৰিন্সিপাল ছাৰৰ ওচৰতে গৈছিলো এ ম বজ প ক কিবা এটা খেলি মেলি হৈ আছে সেইটো কাৰণে কৈছিলো এ বেলেগ চতুৱালে আজি মোক
উম মই খুুৰ মাহীৰ লগত গাঁৱৰ মানুহ দু ঘৰলৈ আহিছো
আহ ভাত কি খালি
বা দালি ভাজি অমিতাে আলডাই থৈছিলো অমিতা আলুৰে ভজোো চাবা ভাত কেৰেলা আলু ভাজি দালি সেইয়াই
আহ আহ
মাহঁতে কি কৰিছে।
আছে এনে
অ
তুমি আৰু মো লগত কথা নাপাতা বহুত বেয়া পাইছো
মাততটো ফাটি ফাটি মানে হেৰি হৈ আহিছে। তে তটো মানে ঘেল ঘেলি আ এই মোবাইল আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ অপব্যহাৰৰ ফলত বহুত হেৰি হৈছে দেই
আহ সেইটোতো বহুত কিবা কিবিছিল।
অ' মো'বাইল বাৰু মানুহৰ জীৱনত অবি মানে হেৰি হৈ পৰিছে আৰু মানে মোবাইল নহ'লে আজিকিতো মানুহ নায়ে তেনেকুৱা আজিকালি একেবাৰেতো নজনা মানুহেও মোবাইল লয়। ঘৰত দেখোন তিনিটা চাৰিতা চবৰে মোবাইলে আজিকালিো টিভি কম্পিউটাৰ সেইবিলাক অ টি ভ চি ভ টো নায়েই অকল মোবাইল এটা পাই ন
আজ আজিকালি মানে ধৰি লওক চবেই টিভি নোচোৱাই হল আগৰ দিনত টিভি টো প্ৰতি মানুহৰ আগ্ৰহ হৈছিলে তেতিয়া মানে ইভিটো মানুহৰ এটা আকৰণ নাইিয়া হয়
অ আমাৰ মোবাইলটো মানে লে আগতে লেপ পনিয়ে আজিকালিতো মনোলেপ লপটপটো য'তে ত'তে তো নিব নোৱাৰে ন মোবাইলে পাৰে মোবাইলৰ য্বতেতো মানে পৃথিৱীৰ বহুতো ঠাইত মানে যোগাযোগ কৰিব পাৰে।
সেইটো কাৰণে ভাল আছে ধৰ কিছুমান ল'ৰা ছোৱালী দূৰত থাকে মাক বিলাকৰ চিন্তা লাগি থাকে। বিদসকলৰ যোগেদি আজিকালি দেখে কিন্তু আগতে সেইটো সুবিধা নাছিলে।
উম আগতেতো চিঠি পত্ৰতহে স আজিকালিো চব মোবাইলতে মোবাইলতে ভিডিঅ' কলো কৰিব পাৰি নহয়। আজিকালি ভিডিঅ' কলৰ পৰাতো বাদে ৰাতিটো চব কৰিব পাৰিম মোবাইলৰ পৰা মানে তোৰ কি বেংকিং কাম অনলাইন কাম আৰু মেডিকেলৰ কাম চব দেখোন মোবাইলৰ জতে হয় হয়। আৰু মোবাইলতেো দেখোন কিবা এটা এতিয়া তই যদি এতিয়া কিবা এটা নোৱাৰিছ মোবাইলত নেটত মাৰি দ দেখোন চব মানে সহজতে ঘৰত থিও পঢ়িব পাৰিছে মানে আজিকালি গোট মোবাইলতে দেখোন কিতাপ নহ'লেও মোবাইলত পহিব পাৰি এটা দিশতো মোবাইলতটো বহুত মানে বহুত ভাল কাম কৰি আহিছে কিন্তু আকৌ মোবাইলৰ অ' অ 'ব্যৱহাৰো আছে নহয়। মোবাইল এপৰ অপব্যৱহাৰৰ জহত মানে সময় মানে সমাজত কিবা কিবি ঘটনা ঘটি যায় নহয়। ভুৱা খৱৰ বিলাকৰ যহত মানে সমাজত হেৰি হয়।
যিমান ধৰি লক ভাল প্ৰভাৱ পৰিছে সিমানে বেয়াৰ প্ৰভাৱটো বেছি পৰিছে।
অ' মো'বাইলৰ মানে কিবা এটা হলে মানে পুৰা ছচিয়েল মিডিয়াত ভাইৰেলে হৈ যায় দেখোন। এ কিবা এটা হ'লে খুটুক কৰি দিয়ে মানে কিবা এটা হ'লে গোটেই সঁচাই মিচাই কিছুমান ভুৱা বাতৰি প্ৰচাৰ হয় নহয়। অ', ভুৱা-ভুৱা বাতৰি। প্ৰচাৰ হয়, চাইবাৰ অপৰাধ হয়। অ', অনলাইনৰ প্ৰতাৰণা হয়।
অলপ ভাল কথা এটা ইমান আলোচনা নহয় কিন্তু বেয়া কথা তাত ধৰি লওক বহুত আলোচনা কৰে মানুহে সেইটো মানে বহুত বেছি ভিউজ পাবলে বুলি
ভিউজ পাব লাগে আৰু এতিয়া ফেচবুকৰ কন্টেন্ট বনোৱাবিলাকৰ সঁচাই মিছাই কেনেকুৱা কিমান কিছুমানে আকৌ বহুত ভালকে হেৰি কৰে কিন্তু দৈনন্দিন কি কৰে কিছুমানে হেৰি কৰে, কিন্তু কিছুমানে সেইটোৰ নামত কিমান বেয়া বেয়া কিমান তললে নামে।
অ ভুৱা বাতৰি ফলত মানে কিছুমান চাইবাৰ অপৰাধিয়ে ফোন কৰি ফোনত অ'টিপি দিয়ক কিমান হে কিবা দিয়ক সেইবোৰ চাইবাৰ অপৰাধী নহয় জানো। উম কিছুমানতো নজনা মানুহেতো দি দিয়ে ন বেংকৰ পৰা ফোন কৰিছো আপুনি অ'টি পি এটা দিয়ক। অ বুলি কৈ পেলাই কিছুমানে দি দিয়ে কিবা দিয়ক মানে উম কিছুমান জনা শুনা মানুহেতো নিদিয়ে। কিছুমানতো প্ৰায়ভাগ খিনিয়েটো নজনা মানুহে দি দিয় সেইবোৰ চাইবাৰ অপৰাধি যহত কিমান মানে মানুহৰ প্ৰব্লেম হয় আৰু ভুৱা বাতৰি দিয়ে মানে ন কিছুমানে দেখোন হোৱা কৰি দিয়ে মানে ভুৱা বাতৰি। আৰু কিছুমানে অনলাইনত প্ৰতাৰণা নকৰে জানো।
সেইটোৱেতো, কিছুমান নজনা নুশুনা মানুহক ধৰ।
অনলাইনত ঠগে ন মোবাইলত।
উম।
চাইবাৰ ক্ৰাইম বহুত বেছি হৈছে আমাৰ ইয়াতে ল'ৰা দুটা মানক নিয়া নাছিলে জানো গেম খেলা কাৰণে। পইচা হেৰি কৰা কাৰণে।
উম। অ এইবোৰ আজিকালি গেম হ'ল আৰু কিবা গুগল পে' কিবা অ সেইবোৰ দুই নম মানে দুই নম্বৰী হেৰি হ'ল। অ আজিকালিটো অনলাইনৰ পইচা লবলৈও ভয় লাগে পইচা দিবলৈও ভয় লাগে পইচা নোসোমালে বুলি কৈ দিয়ে আকৌ দিলেও কোনবা বাৰ দিলেও ভয় লাগে।
চ এইবোৰ কাম কৰি কৰি লোৱা পইচাবিলাক তে দি দিলে ধৰি লক বেলেগৰ একাউণ্টো মানে লিঙে লিঙে গৈ পেলাই
অ কিছুমানতো বেংক একাউন্ট আৰে বেংক একাউণ্ট ততো মোবাইল নাম্বাৰতো লগ ইনে হৈ থাকে কেতিয়াবা অ'টি পি দিয়াৰ লগে লগে বেংকৰ পৰা পইচা চ লৈ যায় ন গো গোটেইগিটা চুচি বাচি সেইতো কাৰণেটো মানে চাইবাৰ অপাৰেটিজত কিমান মানুহ মানুহৰ মানে
তেনেকুৱাত হ'লে তেতিয়া মানে ভাল মানুহ এজনো অসুবিধা হৈছে কোনোবা এজনে গেম খেলা পইচা আনি মাৰি দিব তাৰপিছত হেৰি হ'ব তাৰাপা দুই এতিয়া এইটো একাউণ্ট ব্লক হৈ থাকিব এইজনো হেৰি কৰে বুলি তেনেকুৱা ক্ষেত্ৰত ধৰি লওক বহুতেো অসুবিধা আছে আমাৰ ঘৰ ওৰ ইয়াৰফালে লৰাটো যে দোকান দিয়ে যে তাই কান তা তেনেকুৱা হল এই তেনেকুৱা মানুহৰ বাৰু তেনেকুৱা হেৰি এটা হলে কিমান অসুবিধা হয় সেইটো
অ আৰু মোবাইল আজিকালি মানে হেংকিংটোে শেক হয় যে সেইবিলাক তোৰ মানে এতিয়া মোবাইলত ত বহুত এতিয়া এতিয়া এতিয়া দিনত মানে মোবাইলতোতো চব পাই আৰু মোবাইলত নোপোৱা বস্তু একোৱে নাই চোন মবাইলত কিবা আপডট মানে যিমান খিনি তোৰ গোপনীয় সেই সেং কৰি মানে ধৰিব কিছুমান লৰা ছোৱালী মানুহৰ অ বা হেৰি মানুহৰে কৰিৈ পিনে কিমান ভাইল হয় ছোৱালী মানুহবলাক কিমান মানে জীৱন হয় ভল হয় কিবা হয় এইবোৰ শেষ কৰি পিনে ছ'চেল মিডিয়াত ভৰাল সেইটো মানে আগতেতো সেইবোৰ নায়েই ন, আজিকালিতো ছোৱালী মানুহৰ বদনাম মানে পতককে কিবা এটা ভাইৰেল হৈ যায় বেয়া কিবা এটা মানে বেছি ভাইৰেল হয়, ভাল বস্তু এটা ভাইৰেল পতককে নহয়, কিন্তু বেয়া বস্তু এটা পতককে ভাইৰেল হৈ যায়।
নহয়- নহয় ধৰ কিছুমান ধৰি লওক ভাল ভাগতে ক'বাত থাকিলে কিবা মানে এনেকে দেখিলে
অ', ডাইৰেক্ট ফোনটোৱে মানে এ ভাল কথাটো ইমান পততকে ভাইৰেল নহয় কিন্তু কিবা এটা বেয়া হ'লে মানে ইমান চচিয়েল মিডিয়াত ভাইৰেল হয় মানে এইবোৰ কত কিহৰ জহত হৈছে মোবাইলৰ জহতেটো হৈছে, আগতে এইবোৰ নাজানে আগতে ক'ত বহুত দূৰত থাক সেইগিলা মানে স্থি এখন দিওঁতেই এসপ্তাহ লাগে, চিঠি এ দাকঘৰত দিব লাগিব পিয়নে। তাত পঠিয়াব লাগিব কিমান দেৰি মানে, অ' মৰম চেনেহবোৰ তেতিয়া বেছি আছি লে, আজিকালি মোবাইলটোৱে চব মানে ভিডিঅ' কল কৰা ভিডিঅ' কলৰ কিছুমানৰ হেংগিং হয় মানে ভিডিঅ' কল দেখোন কিছুমান পৰা ভাইৰেল হৈ যায়।
এ যিমানে ভাল হৈছে সিমানে বেয়া হৈছে।
উম ভালো হৈছে বেয়াও হৈছে। মানে দুইটা দিশ আৰু ভাল দিশো আছে, বেয়া দিশো আছে ভাল দিশতো কিছুমান মানে বহুত সুবিধাও হয় আৰু ভাল, এ ভাল ভালতো বহুত আছে বেয়াও বহুত আছে বেয়া আজিকালি চচিয়েল মেডিয়াতো পটককে কিবা এটা ভাইৰেল হৈ যায়।
ভাল ধৰ এনেকুৱা কিছুমান ক্ষেত্ৰত ভাল কোনোবাই বাহিৰত আছে ভিডিঅ' কল কৰিব পাৰিছো অ' পঢ়া শুনাৰ ক্ষেত্ৰত ভাল আগতে ধৰি ল
আগটো কিতাপ, এতিয়াটো কিতাপ কিনিব নালাগে আজিকালি টো আমিতো মোবাইলৰ পৰা চাই- চাই পঢ়ো বুলি ক'ব পাৰি।
তোৰ মাতটো দেখোন, মোৰো কিনা নাই সেইটো কাৰণে
আৰু সেইটো কিতাপ থাকে কিতাপ কিনিবলে কিবা-কিবা, আজিকালি টো স্কুল বুলে কলেজ নগ'লি স্কুল নগ'লি মোবাইলতে বুলে টপিকটো বুজি পোৱা নাই, স্কুলত বুজি নাপালো এতিয়া টপিক - টপিক টপিকৰ পৰা ধৰি লৈ গোটেই অসমীয়া ইংৰাজী গোটেই গাল মানে তোৰ গোটেইখিনিয়ে শিকাই দিয়ে।
তে পঢ়া শুনা বেছ মানে মধ্য বিত্ত ল'ৰা ছোৱালীখিনি কাৰণে মধ্য বিত্ত ল'ৰাছোৱালীখিনি কাৰণে বহুত ভাল হৈছে, ম'বাইলটো সৎ ব্যৱহাৰ কৰিব লাগে আৰু।
উম। ল'ৰা ছোৱালীবিলাকে সৎ ব্যৱহাৰ নকৰে, পোৱালী সৰু - সৰু পোৱালীবিলাকে গেম খেলে। এইবিলাকৰ কাৰণে বেয়া হৈছে। কিন্তু কিছুমানেটো কিছুমানে সদব্যৱহাৰ কৰে সেইখিনিৰ উন্নতি হয় যোনবিলাকে অসৎব্যৱহাৰ কৰে সেইখিনিৰ পতন হয়।
উম্।
কিছুমানেতো পি এইচ ডি লৈকেটো মোবাইলৰ পৰা পঢ়ি পেলাই চাই মোবাইলৰ পৰা পঢ়ে মোবাইলৰ পা চাই- চাই এনেকুৱা। কিমান কিখিনী হেৰি আছে মোবাইলৰ পৰা হেৰি কৰিব পৰা অধ্যয়ন কৰিব পৰা।
উম সেইটোৱে। তাৰপা হা খানা, তাৰপা যে খানা কথাটো পাতিছিলো এতিয়া কি হ'লগে।
জানো খানা কি কৰি আছে সিহতিহে জানিব দেই। অ' খানাত মোৰ পইচাটো পইচা চইচাও মানে থা কা কিদিনা নাখালে এতিয়া পইচা নাই এতিয়া খানা আও ক'পা আও খালে মানে হ'ব আৰু আমাৰ ছোৱালী কেইজনী প্ৰব্লেম নাই বাকী স্লেম আৰুপ ক্লাছো হব মই নোৱাৰিম পাছত গৈ পিাই
দহ তাৰিখক মই কৈছিলো দহ তাৰিখ মানে কৰি থাকিবলৈ মই তেতিয়া ঘৰ যাব পাৰিলো নহয় থাকিব পাৰিলো নহয় এইকেইদিনত গ'লে মই থাকিবই নোৱাৰো আৰু মাজত ধৰ অসুবিধা হ'বলগীয়া আহ আছে
উম
তাৰিখ মানে কৰি দিবলে ফিক্সটো গ্ৰ তয়াৰ কৰিলেহে হ'বগৈ
আজি এক আজি কেই তাৰিখ আজি এই দহ তাৰিখলৈ থাকিব নোৱাৰি দহ তাৰিখলৈ মায়ে ৰুবলৈ পোৱা হব খেতি নমাৰ পিছত নহ'ব খানা চানা খালে এইকদিনতে খাম নহলে আৰু মানে নহব আৰু
মানে ফ্স বুলি গ্ৰপৰ মেজ এটা দি
এই দহ তাৰিখে ফিক্স কৰিব নোৱাৰা বোলো দহ তাৰিখ দহ তাৰিখ নহয় একদিনতে পাৰিব লাগিব
এ ইটো ম কাৰণো ভৰা নাই মই চাইছিলো তাৰ পিছত
কাইলৈ কেৰে কাইলৈ এক মনজিৰ কাৰণে ৰখি আছে আকৌ
মন্জি দ কাৰণে চবৰো ম দিব লাগিব ন
অ তাৰ কাম ন লৰা মানুহ ঘৰত থাকিব পাৰে
উম চয় তাৰিখে মইতো একেবেই নোৱাৰো তেগ নিন্তে
অঁ এই ছয় তাৰিখে ফিক্স কৰিছে
তইৰিখে মই নোৱাৰো এ ত কাতে খাবি আৰু তেতিয়া
তইত কেলৈ মন
পোৱা নব লাগে
অ খতম তেতিয়াহ'লে দহ তাৰিখলৈ কিনে নে নিনিয়ে নাজানো আৰু ক'ব লাগিব নহ অ খেতিও হ'বগে নহয়
খালে খাবি আৰু তহঁতি
ৰ খা খা বুলি ক'লে কবতকে খাব নোৱানে
কোনোবাই এটা ক হব বুলি নহব বুলি মানে গোটেই কেইটা ল'ৰা ছোৱালী ফিক্সটো নহয়
লৰাবলাকৰ ইমান প্ৰব্লেম আকৌ দেওবাৰে খাম বুলি কৈছো দেওবাৰোকৰ কাৰোবাক ক্লাছ আছে কিবা আছেো উ ৰাম মানে কাওো নিমিলে আৰু
উম